হয় হেল্ল' হয় শুনি আছো কি কৰিৈ আছা
মাই মই এই অকমান ভাতকেইটা খাই অকমান ওলাই আহিছিলো মানে
অ অ বাকী খবৰ ভাল এয়া আছো এনে বিশ্বনাথপুুৰ
অ মোৰ ভাল ভাল ঘৰত ভাল তোমালোকৰ
উম ভালে ভালে
অ তুমি খালা নাই মই মই খালো তোমালোক তুমি খালা
চালো অ অ বাকী খেতি পথত খেতি বাতি চল আছে নে
খেতি বাতি ঠিকে আছে বাৰ তোমাৰ ৰোৱা নাই ৰুবোৱা এতিয়া হাল চাল বাইছে লাহে লাহে ৰুবও
এইবোৰ আমাৰ আগৰ দিনৰ ব়োপ চ ঘৰাবোৰ ওলাইছেে নাইক
পথাৰত আহ বৰটোকোলা নাই নহয় আজিকালি গম পোৱাছা নাই বৰটোকোলা আজিকালি দেখিবলৈাগে নাই তোমাৰ আগতে শাু শামুক ভঙা চৰাই গোলাই তোমাৰ এইফালে হাল বাই যাব পিছফালে বগলী বৰটোকোলা গোটেই পথাৰখন নধৰা হৈ যায় এনে এতিয়া ওলাবনও কবা ভাত যদি খাবলৈ প পৰুৱও নাথাকে
হয় হয় হয়তটো হয়তো আৰু বৰ্তমান সময়ত এতিয়া অসম অসম যিখিনি মানে তোমাৰ আমাৰ নেচনেল পাৰ্ক আছে যিখিনি আমাৰ পৰ্যটনস্থলী আছে তাতহে এনেকুৱা ধৰণৰো দেখা যায় আৰু বৰ্তমান সময়ত তাতো সেইখিনি বৰ্তমান কমি যোৱা দেখা পোৱা গৈছে হয় নে নহয় হয় এ তুমি ক'ব পাৰিবাানে যে ব্ত বৰ্তন সময়ত অসমৰ যি পৰ্যটন ক্ষেত্ৰ তাৰ সফলতাৰ অ সফলতাৰ বিষয়ে তুমি অলপ ক'ব পাৰিব মানে যে কিমান ভাৱে কিমান পৰিমামানে সফল হৈছে চলি মানুহক কিমান পৰিমাে আকৰ্ষণ কৰিবলৈ নিজকে আহ চেষ্টা কৰি তুলিছে পৰ্যটনস্থলী যাতে বিদেশৰ পৰা মানুহ আহি আমাৰ পৰ্যটনস্থলী এ দেখি মানে মনোমুগ্ধ হৈ যায় তুমি কি ভাবা কিমান সফল আৰ্জন ক সক্ষম হৈছে
হয় হয় হয় প্ৰথম কথা চোৱা অ অসমখন এখন পাহাৰ ভৈয়াম অ সমভূমি মালভূমি খিনিয়ে আৱৰাই এখন প্ৰথম কথা তাক প্ৰ প্ৰাকৃ প্ৰাকৃতিক বৈশিষ্টয়ৰে বৈচিত্ৰয়ৰে পৰিপূৰ্ণ এখন ঠাই হয়নে গতিকে প্ৰথম কথা সেই ক্ষেত্ৰত অসমত তোমাৰ যিসমূহ আছে চ চাহ অসমত যিসমূহ আছে চাহ চাহ বাগিচাৰ পৰা আৰম্ভ কৰি ব্ৰহ্মপুত্ৰ নদী নীল পাহাৰৰ ঘন অৰণ্য আৰু আহ বিভিন্ন জনগোষ্ঠীৰ যিটো সমাৱেশ আছে প্ৰথম কথা সেই বস্তু ৰবা এই বিষয়ে সমূহে আচলতে বাহিৰৰ পৰ্যটক সমূহক আকৰ্ষণ কৰে আচলতে অসমলৈ।
হয়-হয়।
হয় এতিয়া-এতিয়া, তুমি -তুমি ক'লা যে সফলতা বিফলতাৰ কথা কবলৈ যাওঁতে মই অকমান অসমৰ পৰ্যটন ক্ষেত্ৰখনৰ বিষয়ে যদি অকমান অৱতাৰণ নকৰো তেনেহলে তাৰ সফলতাৰ বিসয় বিফলতাৰ বিসয় আচলতে মই ক'ব নোৱাৰিম আচল এতিয়া আচলতে এতিয়া পোন প্ৰথমে অসমৰ পৰ্যটন ক্ষেত্ৰ বুলি কলে আহ একেবাৰে পোনপ্ৰথমে মনত আহে অসমৰ আহ কাজিৰঙা ৰা উদ্যানৰ কথা হয় ন?
হয়-হয়।
যি যি বিশ্বত এইখিনি আগবঢ়োৱাৰ বাৱে বিখ্যাত। এতিয়া ইয়াৰো ৰি তোমাৰ অকল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে নাই অন্যান্য বহুকেইখন ৰাষ্ট্ৰীয় উদ্যান আছে এতিয়া সাতখন হল অলৰেডি যে আহ মানস শাস্ত্ৰীয় উদ্যান
তাৰ পিছতে আহ য'ত বাঘ্য় প্ৰকল্প আছে য'ত বাঘক সংৰক্ষন কৰা হয় সেইসমূহ -সেইসমূহ। ইয়াৰ উপৰি এতিয়া যিহেতু কামা কামআখ্যা মন্দিৰ এতিয়া কামাখ্যা মন্দিৰ আমি অম্বাচী মেলাৰ কথা পাই গৈছো যথেষ্টখিনি ভক্তৰ বা পৰ্যটকৰ আগমন ঘটিছে সেইখিনি কথা আমি গম পাওঁ তাৰপিছতে আৰু এটা আৰু আৰু এটা মূল মানে ঠাই হৈ গ'ল সেয়া হৈ গ'ল শিৱসাগৰ। শিৱসাগৰ যোনসমূহ ঐতিহাসিক কীৰ্তিচিহ্ন আছে সেইসমূহ।
হয়, হয়-হয়।
এতিয়া প্ৰথম কথা এই গোটেই অ', য়াৰ উপৰিও বহুত ঠাই আছে যোনবিলাক ঠাইত আমি ধৰা আহ যোৱা নাই বা আমি ইমানখিনি কথা নাজানো কিন্তু বাহিৰৰ পৰ্যতক সমূহে এই ঠাইসমূহলৈ কি থাকে আহ প্ৰত্যেক বছৰে আহি থাকে যথেষ্ট খিনি পৰ্যটকৰ আগমন
হয়, হয়।
এতিয়া সফলতাৰ বিফলতাৰ কথা চাবলৈ যাওঁতে প্ৰথম কথা আহ তুমি আহ বিফলতাৰ ক্ষেত্ৰত আমি বহুতখিনি বিফল হৈছো তুমি যোনটো কলা যে আজিকালি পৰ্যটনস্থলী সমূহতো কি হৈছে যে এই জীৱ জন্তু বিলাক দেখা পোৱা দেখা নোপোৱা গৈছে আহ মই একেবাৰে সৰু এটা উদাহৰণ লৈছো এতিয়া কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান নহয় জানো গোটেই বিশ্বৰ ভিতৰত এশিঙীয়া গঁড় বাবে বি কিন্তু আমাৰ নিকৃষ্ট মানসিকতা আমাৰ নিকৃষ্ট কামৰ কাৰণে আজি সেই এশিঙীয়া বিশ্ববিখ্যাত গড়টো সুৰ শিক্ষিত নহয় আজি।
হয়-হয়।
তুমি সে উদাহৰণটোৰ পৰা এতিয়া আমি স্পষ্ট ভাৱে পৰিলক্ষিত হৈছে যে আমি সেই ক্ষেত্ৰত বিফল হৈছো। এতিয়া অকল গঁড় এতিয়া অসমত ৰাষ্ট্ৰীয় উদ্যানতে কেৱল গঁড় হয়ত তে নহয় অন্যান্য বহুত ধৰণৰ হৰিণ হৰিণ চিকাৰ কৰাই হওক বা অন্যান্য জীৱ জন্তু আজি কি কৰি আছে চিকাৰ চিকাৰ কৰি আছে যিৱ জন্তু মানে অৰণ্যসমূহ ধ্বংস কৰি গৈ আছে অবৈধভাৱে হয়নে? ইয়া ইয়াৰ ইয়াৰ ইয়াৰপৰি অন্যান্য বহুত কাৰণ আছে যাৰ কাৰণে আমি এতিয়া আৰু এটা দেখা গ'ল দ্বীপৰ বিলখিনি আনি তোমালোকে এইটো গম পাইছা গুৱাহাটী যে চৰকাৰে কি কৰিলে গোটেই দ্বীপৰ বিলৰ কাষৰ যিসমূহ গছ আছে যিয়ে এটা সুন্দৰ সৌন্দৰ্য কৰে সেই গছসমূহ কি কৰিলে চৰকাৰে কাটি পেলালে। জু জুবিন গাৰ্গদেৱ জীয়াই থকালৈকে হয়-হয় জুবিন গাৰ্গদেৱ জীয়াই থক লৈকে তাৰ বিৰোধিতা কৰিছিল কাৰণে সেইটো সময়ত কৰিবলৈ সাহক নকৰিলে। কিন্তু পিছ মুহূৰ্ততে ছমাহ নহোতে সেই গছসমূহ কাটি পেলাই দেখা গ'ল এতিয়া তুমি কি ভাবা এই ক্ষেত্ৰত আমি সফল হৈছো নাই। এই ইমান খিনি কথা কোৱাৰ পিছত তোমাৰ মনত কি আহিছে যে আমি সফল হৈছো নে বিফল হৈছো।
হয়-হয় নিশ্চয়টা আমি বিফল হৈছো। অন যেতিয়া আহ য'ত যি মানে ধৰি লোৱা, আমাৰ অসমখনত এনে সোণৰ অসম বুলি কয় যত নেকি বৰ্তমানখন সি সোমচিন হে ৰাই গৈছে তেনেকুৱা ক্ষেত্ৰত আমি সফল হৈছো বুলি কেনেকে কম যেতিয়া আমি সেই সি আমি তাৰ নিজৰ এটা ধুনীয়া আকৃতি বা গঢ় দিব নোৱাৰো বি তাৰ আমি হেৰুৱাবলগীয়া হৈছে এনেক্ষেত্ৰত আমি এ আমি সফল হৈছো বুলি। ক'ব নোৱাৰো আৰু বৰ্তমান সময়ত দেখা পাইছে যে চৰকাৰো চৰকাৰ আমি বৰ্তমান দেখা গৈছে আমাৰ যি আমাৰ অ' মুখ্যমন্ত্ৰী ডাঙৰ সেই মুখ্যমন্ত্ৰী ডাঙৰ এতিয়া বিভিন্ন ধৰণৰ হাতী বিভিন্ন ধৰণৰ জীৱ-জন্তু। বাহিৰলৈ আমাৰ ৰাজ্যয়ৰ পৰা বাহিৰলৈ আহ ৰপ্তানি কৰা দেখা পোৱা গৈছে হয় নে নহয়। হয়-হয়-হয় আৰু বৰ্তমান হত তুমি কি ভাবা যে, এ কি মানে কোনবোৰ মুখ্য সমস্যা বাবে আমাৰ এই পৰ্যটন সলুসমূহ মানে মানে তোমাৰ ডেভেলপ হ'ব পৰা নাই বা
হয়-হয়, হয়-হয় গম পাইছো, গম পাইছো, গম পাইছো, গম পাইছো, গম পাইছো আচলতে চোৱা, অসমত সৌন্দৰ্যৰ অভাৱ নাই অসমৰ প্ৰাকৃতিক সৌন্দৰ্যৰ বা সাংস্কৃতিক সৌন্দৰ্যৰ অভাৱ। ভাৱ নাই কাৰণ আমি ইয়াত বাৰে ৰহণীয়া সংস্কৃতিয়ে আমি ইয়াত বসবাস কৰা লোক। হয় নে গতিকে প্ৰথম কথা আমাৰ সংস্ আমাৰ সংস্কৃতি অতুলনীয় আমাৰ অসমৰ বা অসমীয়া আইৰ আচলতে, সৌন্দৰ্য্য অনুলিনিয় কিন্তু এই ক্ষেত্ৰত মই অ' মই অৰ্থনীতি অল যোন কথা কলে আমাৰ মানুহৰ কাৰু কাৰ্য চৰকাৰৰ সিদ্ধান্ত এইসমূহে আচলতে এই, পৰ্যটনস্থলীতটো আৰু উন্নত কৰিব লাগিছিল যদি উন্নত কৰিব পৰা নাই। পৰা নাই আনকি এতিয়া চোৱা পৰ্য-পৰ্যটনৰ বাবে প্ৰয়োজন কি হয় পৰ্যটনৰ বাবে প্ৰয়োজন এটা সুন্দৰ যাতায়াতৰ। সুন্দৰ ব্যৱস্থাৰ হয় নে নহয় আৰু ঠাইখন আৰু ঠাই আৰু, প্ৰাকৃতিক ঠাই এখনক মই ভাবো প্ৰাকৃতিক সৌন্দৰ্যতকে মানুহে অন্য সৌন্দৰ্য দিবৰ দৰকাৰ নাই। ঠাইখনন কেৱল আহ তাৰ বাবে সুবিধা সমূহ বা যিসমূহ পৰ্যটক আহিব সেই পৰ্যটকসমূহক সুবিধা কৰা দিয়াটো আচলতে মূল কথা সেইখিনিয়ে আচলতে,
হয়-হয়,
এতিয়া আমি যি ধৰণে এই যোনবিলাক ঐতিহাসিক চিহ্ন আছে সেই চিহ্নবিলাকত আমি যেনেকৈ প্ৰদূষিত কৰোঁ। প্ৰদূষন কৰো বা বিভিন্ন অ' লেতেৰা জাবৰ-জোথৰ পেলাই লেতেৰা কৰো প্ৰদূষিত কৰো সেইসমূহে আচলতে, তাৰ সৌন্দৰ্যতাটো কমাই আনিছে গছ-গছনি কাটিছো। জীৱ-জন্তু ধ্বংস কৰিছো যাৰ ফলস্বৰূপে বিশ্ববাসীৰ বিশ্ববাসীৰ ওচৰত আচলতে আমি লজিত,
হয় লজিত নিশ্চয়তে হয় লজিত।
অ' আচলতে এইখিনি আচলতে আমাৰ আচল বিফলতা কিন্তু আচলতে শক্তি হ'ল মই এটা কথা ক'ব লাগিব যে পৰ্যটনে আমাক। যথেষ্টখিনি সহায়ো কৰিছে বা সফলতাৰ দিশতো আগবঢ়াইছে। যদিহে আমাৰ এই কাৰ্য্য কাৰখানাস সমূহ এক নিৰ্দিষ্ট যদি দিশত দিব কৰা হয় যদি ভাল কামন ব্যৱহাৰ কৰে তেনেহলে আমি হয়তো আহ সফলতা লাভ কৰিম।
হয়-হয়।
এটা এতিয়া চাবা, এতিয়া কি হয় এতিয়া আহ যিসমূহ আছে আমাৰ এই ঐতিহাসিক চিহ্নসমূহ। ঐতিহাসিক চিহ্ন বা ঠাইসমূহক যদি আমি সুন্দৰভাৱে সংৰক্ষিত কৰো যদি আমি স্থানীয় লোক সকল সজাগ হওঁ চৰকাৰ যদি সজাগ হয় এইসমূহ ধুনীয়াকৈ আহ তাৰ বাবোবে উন্নয়ন যাতায়ত, উন্নত যাতায়ত কৰে যাতে, এতিয়া এতিয়া মই এতিয়া তোমাক মই এটা কথা কব বিচাৰিছো। ন্তয়া আচলতে চৰকাৰৰ এইটো সময়তে কথাখিনি নক'লেও নহয় এতিয়া এই, ইয়াৰ আগতে কেইদিনমানৰ আগত যেতিয়া এই মোদী আহিছিলে ন এই ডিব্ৰুগড় চাইডে,
হয় হয়।
তেতিয়া মানে হৈছিলে কি এনেই সেই গাওখনৰ ৰাস্তা তোমাৰ যতনাই, অহা যোৱা কৰিবৰ কাৰণে ৰাস্তা নাই গম পাইছা কিন্তু সেই আহ, মুোদী ডাঙৰীয়া অহাৰ সময়তে কি হল তৎক্ষণাত দুদিনৰ ভিতৰত, হেলিপেড বনাইছে সেই জেগাটোত,
হয়।
হেলিপেড বনাইছে আৰু তাত কি কৈছে মুদ যোনটো ৰাস্তাত, যাব প্ৰধানমন্ত্ৰী ডাঙৰীয়া সেই ৰাস্তাটো একে দিনাখনে একে দিনাৰ ভিতৰতে, কি কৰিছে পকাৰ পকা পকাৰ পকা কৰি পেলাইছে মানে যত যোন য'ত মানে হেৰি আছে, পেণ্ডেল আছে তালৈকে প্ৰকাশ কৰিছিলে কিন্তু আচৰিত কাণ্ডটো হল কেতিয়া যেতিয়া মোদী আাঙৰীয়া আহ! মঞ্চত উঠি যেতিয়া তেওঁ ৰাওনা হল আকৌ পুনৰ, তাৰ পিছৰ মুহুৰ্ততে ৰাস্তাটো যি যি ধৰণে বনাইছিলে সেই ধৰণে এই বিলাক, উঠাই লৈ গুচি গল,
গম পাইছা এতিয়া এইসমূহে এতিয়া এইসমূহে সেই তাত এটা আহ ঐতিহাসিক, কিটো চিহ্ন আছিলে, সেই ক্ষেত্ৰত কিন্তু গুৰুত্ব নিদিলে কিন্তু এজন এজন মন্ত্ৰী কিন্তু অহাৰ। ক্ষেত্ৰত এটা নতুন ৰাস্তা বনাই দিব পাৰিলে কিন্তু ৰাইজসকলক গোটেইখিনি ৰাইজসকলৰ অস্তিত্ব ন বিশ কৰি কিন্তু তাত এটা ৰাস্তা কিন্তু তাৰ আগতে দিবলৈ নোৱাৰিলে,
হয় হয় হয় তুমি ঠিকে কৈছা আৰু আজি,
হয় হয় কোৱা কোৱা,
বৰ্তমান সময়ত দেখা যায় যে পৰ্যটক সকলে বাহিিৰ দেশত আৰু বিভিন্ন মানে পৰ্যটনে, বহুতো পৰ্যটনস্থলীৰ পৰা বহুতো আহ উপাৰ্জন অহা দেখা পোৱা যায় দেশখনৰ হয় নে নহয়? দখনৰ ৰা জিপি দিয়া। প দেখা পোৱা যায় যেতিয়া পৰ্যটনস্থলী উন্নত তেতিয়া আমাৰ দেশ, উন্নত হব আহিব হয়ে নহয়। আমাৰ দেশখন সাই হ'ব ন নহয়। এয়া তুমি কি হয় এতিয়া তুমি কি ভাবা আমাৰ অসম চৰকাৰে সেই পৰ্যন্তন, চলিব আৰু উন্নত কৰিব লাগে নে নালাগে।
অ এ প্ৰথম কথাই পৰ্যটনটোত ত যদিও ই আমাৰ সৌন্দৰ্যৰ লগত জড়িত বা আমাৰ! লগত জড়িত কিন্তু ই প ভাৱে জডিত আমাৰ অৰ্থনীতিৰ লগত ইকনমিকেল ডেভেলপমেণ্টৰ লগতোতেো জড়িত হৈ আছে কাৰণ, পৰ্যটকসকলে যিমানে আহিব তাৰ পৰাৰা আমি যিটো ৰেভিনউ পাম সিহঁত আমাকোই, ইকনমিক্ৰ ইকনমিক ডেভেলপমেণ্টত যোগ হ'ব। গম পাইছা যাৰ ফল বা যাৰ ফলস্বৰূপ, আমাৰ বিদেশ ৰেভিনউটো বাঢ়ি যাব। এতিয়া যদি এতিয়া যদি, তাৰ সা সুবিধা সমূহ নাপায় পৰ্যটকস কেনেবাকৈ কষ্ট পায় পৰ্যটক সমূহে যদি অসন্তুষ্টি লাভ তেনেহলে পৰ্যটকৰ আগমন কমি যাব দিনক দিনে যদি, অ যদি ইমান খিনি দূৰ অতিক্ৰম কৰে কাজিৰঙাত এশিঙীয়া গড় চাবৰ কাৰণে আহি যদি গড় এটা দেখা নাপায় দৰ্জন দৰ্জন গড়ৰ ভিতৰত যদি গড় এটা দেখা, পোৱা নাযায় তেনেহলে অভিয়াচলি তেওঁলোকে অসম পৰিৱেশ
হয় কৰিব কৰিব নিশ্চয় কৰিব।
যদি এখন সেউজীয়া বনাঞ্চল দেখা পোৱা নাযায় যদি গড় হত্যা কৰাৰ খবৰ পোৱা যায় সি মানে এটা বিলুপ্ত প্ৰায় পানী বা বিৰল প্ৰানী এটাক যদি হত্যা কৰা দেখা পোৱা যায় আচলতে সেই ক্ষেত্ৰত কি হব তেওঁলোকৰ মনোভাৱটো বেয়া হব। সেইকাৰণে আচলতে পৰ্যটনস্থলী সমূহ। পৰ্যটনস্থলীসমূহ আচলতে উন্নত কৰিব লাগিব যদিহে পৰ্যটনৰ পৰা আমি এটা দেশখনক উ এখন এটা উন্নত বা সবল যদি এটা আহ অৰ্থনৈতিক যদি দিশ গঢ় দিবলৈ বিচাৰো। তেনেহলে পৰ্যটনটো মোৰ মতে এ উন্নত কৰাটো বা সুৰক্ষিত কৰাটো দায়িত্ব।
দায়িত্ব হয় সকলো দায়িত্ব হয় আৰু আমি আমাৰ নিজস্ব অঞ্চলৰ যি আমাৰ জীৱ জন্তু থাকে যিন আমাৰ বৰ্তমান প্ৰতয়েক প্ৰত্য়েকজন ব্যক্তিৰ দায়িত্বহে নহয়
অ' তাকে তাকে সেইটো সেইটোৱে।
হয় হয় এতিয়া বৰ্তমান সময়ত আমি এতিয়া যদি কাজিৰঙা গলে দেখা পোৱা যায় যে। হাতীসমূহ ৰাস্তালৈ উঠি অহা দেখা পোৱা যায় যিবোৰ নেচনেল হাইৱে ত কে লৈ উঠি আহিব লগা কাৰণ। অ' হাবি তেওঁলোকৰ শীতৰ অভাৱ হৈছে হয়নে। গছ গছনি কাটি দিয়া হৈছে অৰণ্যৰ মাজতে কাৰণ হয় হয়।